হেল্লো। হেল্ল'।
হেল্ল'।
মাত টো পাইছ মোৰ।
অ পাছো দে কিয় মানে কিয় সেনেক।
এই গম নাপাৱ। উ কিয়াবা মোৰ কিবাছিল এই মাছেজ দিমছে পথা ম ৰ মই কিয়াবা হৈ আছে।
আহ কথাবিছোন।
সেইটোতো হয়ছে এইটোতো হৈছে।
ম মানে মই যন্ত্ৰটোত একবাৰ হেৰি কৰি দিলো। সপ দিয়াৰ পিছততো আৰু একাই হৈ গৈছে।
মইতো কাকজ যোগাযোগো কৰা নাই।
তাকতো। সান ফটো খান দেখাই কিনে ক'লিচোন।
অ তাকো সেইটোৱে কৰিম দ। হেৰিবোৰবি তই দিবি মোক মোৰ তাত নাহে নহয় তোৰ পৰা আহে ম
দিছিল দেখো একদিন এইখনে দি দিবি
সেইটোৱো দিম সেইখন এ এতিয়া তই দিয়া খান দিম দে
উ
অঁ ভাত হল তহঁতৰ
আছ বাজি আছে
কি মাছ হলব ন ডাঙৰ।
ম মাজতটো।
অ মাজতটো মাজতটো কিন্তু মৰমৰীয়া কৰিহে। মৰমৰিয়া কৰি ভাজিলি টেষ্টি লাগে খায়।
আমাৰ মৰমৰীয় কাই ভ।
আমাৰো এনেক আমাৰ বোলে মই খাওঁ মৰমৰীয়াকে।
অ আহ খাবি আজি।
অ বহুত ভাল আছে মৰমূৰিয়া কৰি খালি। আৰু সেই যি নিচিলা মাছ। নিচিলা মাছ ভাল পায় নে গয়। অ এই ক মোৰ ফেভৰেট। এছ এছ।
একদম কিয়া।
মোৰ একদম মানে কে প্ৰিয়।
অঁহ। ক আৰু দিবা। মই মাতটো পায় আছ নে নাচে। অ দে ক আৰু কিবা মই মানে মোবাইলটোত এ যন্ত্ৰটো থুকে আছো।
মই যন্ত্ৰটোত খাদ্য দি আছোঁ ৰ। খাদ্য দি ন থা পাতি আছ।
অ ময় কথা পাতি আছিলো সেনকে।
অ মই গধূলি সেই ক'ম বুলি ভাবিছো
কি?
নেকা কম বুলি ভবিছো। তুমি মোক তুমি মোৰ বন্ধু হৈ থাকিবা নেকি মোৰ মানে এ পৰীক্ষাতো কা- মানে মো মাথাত বহুত টেনচন হৈ আছে চিন্তা হৈ আছে।
অ ত পৰীক্ষাৰ পিছকলে থেলাবি।
এ সি থাকে নে নাথাকে বাৰু কাৰণ পাহাৰতো নেটা সেই আছে না।
আ চাহ সেইটোতেটো গম পাবি থাকে নে নাথাকে সেইটোতেটো গম পাবি।
মই কম মই কম মোৰ- আহিব ইচ্ছা আছে কিন্তু, মই আহিবও নোৱাৰো এনেকে কম আৰু।
উম।
কাৰণ মই ক'ম আৰু মোৰ আগৰ মই কম আৰু মোৰ আ- আগৰ এইবোৰ এইবোৰ কথা মাথাত লৈ কিনে মোৰ- হেৰিৰ পৰীক্ষাতটো ভালকে দিয়া নগ'ল। এ প্ৰথম বৰ্ষৰ।
অ।
প্ৰথম বৰ্ষ পৰীক্ষাটো মোৰ ভালকে দিয়া নগল।
অঁহ।
সেনেকে কম আৰু কিবা কিবি। সেনেকে ভাল হ'ব ন কয়।
উহ উম। ধুনীয়া হ'ব ধুনীয়া।
উঁ তয় শু মই ইতিয়া পা বকি আছো।
এ একো নাই দে আৰু অকণমান বহ।
অঁ তই হেৰি পিনবি নে জোতা পিনবি নে কি পিনবি নো?
অঁ অঁ অঁ পিন্ধিম পিন্ধিম।
জোতা পিনবি?
কিয়া।
তাতে ধৰ যদি ওমহ খোতটো মিলা হয় তিতা।
কি?
খোলা খুলবা মেলা যদি লাগে খোলা মেলা কৰা ইদি-
খুলবা বিলবা আৰু কিয় লাগে। কিয় লাগে আৰু খুলবা মিলিবা কৰবা।
এনেই।
হাঁ!
নাজানো ন। ধৰ তাতে যদি পানী চানী চিদি আছে তাতে যদি নামি যাওঁ।
এ যা এইগিলা নাযাও‌ যা পুছ। ইমান ইমান নেহেই নাদে। দে সেয়া পিনিম দে মই মানে কি জানানে সেইটো বস্তু। ত অলপ মই সেই ফিল কৰো কতকা ক ম
অহ
উম
উম গম পাইছো গম পাইছো ময়ো চাও ৰ কিবা পিন্ধি যাওঁ চাম ৰ মই আৰু একো হলে পিন্ধা ব বাৰো সুমি দিয়া
অ অ মোৰ নাই, সেনেকোৱা খেন সেনকোৱা কা কালি মই নিপিন্ধিলো আৰু জোতা কিন্তু মোৰ সেনেকুৱা চেন্দেল নাই।
কালি কালি মাথাটো ধুই দিছো না। তচখিনি বঢ়িয়া হৈ আছে।
এইটো কৰি স কিনা মই দেৰিকে কৰিম দে দিশছ নাই।
কৰিম দে, দেৰি কে। আমাৰ আৰু পানী হয় গা
উম।
কি কৰিছা?
বহি আছো বাহিৰত
সময়ত চাই থাকবি দে।
চাই আছো এ।
উম। হেৰি কৰিম দে, ভাত চাত খাই কিনে তিনটামান বজাত কৰিম দে চাৰে তিনটা মানৰ লৈকে।
যোগাযোগ কৰবি মই চাইটা বজাত এলাৰ্ম দি থৈ দিম।
নালগে নেকি আপি সেনেকে? অলপ ট শুবি বহুত টোপনি খতি হৈছে তোৰ সেনেকে।
বুজা নাই
মানে তোৰ সেনেকে বহুত টোপনি ক্ষতি হৈ আছে তই একেবাৰে ক
উম
উ দেচোন কি বা হয় অহ আমাৰ কওঁ ৰ।
মই কিন্তু,
অঁ ৰচোন একচেকেণ্ড ৰখি দিম। কিবা কৰি থাক চোন তই ময় কিবা কৰি দে মই মানে চুলি খিনি বান্ধি লওঁ। চুলিখিন বান্ধি আমাৰ মানে পানী হৈছে, পানী খিনি ধৰোঁ।
আ। অ আৰু
অ হল দে।
আহ উম
উম ককা ককা খ চাহানিছে আহ আহ আহি পালা দে আমাৰো আৰু ঠিক টাইমত। আহ সেইছিল আহ হেল্ল'।
আহ।
সময়তো চাই আছা?
অ চাই আছো চাই আছো।
আহ
উম
অ ভাত খালি
অ নাই
অ হব দে
উম
অ চুলিখিনি কাটে ভাল লাগছি ন খালি খালি লাগিছে মাথাতটো অলপ দুখ য ত ঘৰত উ উ কি কৰিছা শুই আছ
বহি আছো বাপ পাওঁ ত আহ ত পায়
অ হৈ আছো আৰ বেজাৰ লাগছে জানে ন কৈ কৈ কিনে
উম
তোৰ
আৰুৱে মোৰ বহুত
এতন ইযাৰ পিছত অলপ যন্ত্ৰ টকা চাম ৰ মই
আইও
উম উম।
ততো খাদ্য দিন ত। আজো।
হুম হু হু হু। ম আই কি গ কি নকৌ ৰা কে লাগি আছো। কিয় বহি আছো এনেকা এনেই দৌৰি থাক যাহ
হা
এ নহয় দে একো নহয় এ শুচী দে শুচী দে ৰাস
গাদাৰা
অ তাৰ পিছত কৰিম দে
হয়ে